হয়
মই তোমাৰ নম্বৰটো এফালৰ পৰা পালোঁ মানে বেনাৰখনত পালোঁ। আপুনি গৰুৰ ব্যৱসায় কৰে নিকি?
অ', কৰোঁ অ', আছে মোৰ গৰু আছে, ব্যৱসায় কৰোঁ।
অ', কিমানজনীমান গৰু আছে আপোনাৰ?
মোৰ গৰু জাৰ্চি গাই ত্ৰিৰিচজনী। আৰু এনে নৰ্মেল হেৰি গৰু বিচজনী মান আছে।
হয়, নেকি? আপোনাৰ মানে ফাৰ্ম হিচাপে আছে ন?
ফাৰ্ম হিচাপে আছে, মই পুৰবী গাখীৰৰ হেৰিয়াত চাপ্লাই কৰোঁ গাখীৰটো।
অ', পুৰৱী গাখীৰক দিয়ে ন?
অ', হয়।
অ', অ', ঠিকে আছে বাৰু মোৰ মানে আপোনাক অলপ চাপ হেৰি লাগিছিল গাখীৰৰ।
গাখীৰ লাগিছিল ন? কিবা এ, কিবা, কিবা পাতিব কাৰণে লাগেনে?
নাই, পাতিবৰ কাৰণে নহয়, মানে মই মানে এটা গৰু মই আপোনাৰ গাখীৰৰ দোকান‌ এখন খুলিম বুলি ভাবিছোঁ, মানে চব বেলেগ, বেলেগকৰ পৰা গাখীৰ পেলাই আনি আপোনাৰ মানে মে পেকেট চিষ্টেমত বিক্ৰী কৰিম।
অ', অ', ভালেই ভাবিছে, আপুনি মোৰ পৰা ল'ব পাৰে গাখীৰটো।
হয় আপুনি এনেই কিমান হয় হয় গাখীৰটো ভাল বুলি মানে শুনিছিলোঁ মই আপোনাৰ সেইকাৰণে আপোনাক ফোন কৰিলোঁ হয়।
লিটাৰ মই লিটাৰ সত্তৰ টকাকৈ দি আছোঁ।
সোত্তৰ টকা কৰি দি আছে ন।
লিটাৰ।
হয় হয় আপোনাৰ মানে কি এটা মানে গাখীৰটো বহুত ধৰণৰ থাকে ডাঠ থাকে পাতল
আৰু গাখীৰটো আমাৰ তাত জাৰ্চি গ গাখীৰ তাত আমি অকল খেৰ আৰু ঘাহ খোৱাওঁ এইৰিনিদিও ঘৰতে থাকে আৰু খেৰ আনো আৰু ঘা।
অ মানে দানা পানী ধুনীয়া
আহ ধুনীয়াক খোৱা হয় আমাৰ ঘৰৰ পৰা গৰু ওলাই টাতে থাকে তাতে খায়
অ মানে আপোনাৰ বান্ধতে থাকে ন?
অ বান্ধাতে থাকে আগৰু এৰি দিয়া নহয়।
এৰি দিয়া নহয় ন? হয় হয় ক্ৰীম চম ক্ৰীম চিম বনাই ন? মই আপোনাৰ দৈটো মানে দৈটো ইমান সোনে এতিয়া এতিয়া নতুনকৈ খুলিছে ন আপোনাৰ দোকানখন? দৈতটো মানে ইমান ভালকৈ নকওঁ বাৰু মানে এতিয় সৰককৈ আৰম্ভ নকৰো কি
বহ এনেই কৰিব পাৰে দৈতটো বহুত ভাল হয় অ ক্ৰীমতটো আনিব পাৰিব। ক্ৰীমটো পেকেটিং বিকি যাব আনিব পাৰিব। কিমটো আপুনি যদি মোৰ পৰা কেনে এটা ক্ৰীম এশ তাৰমানে এপুৱোৱা ক্ৰীমটো আপুনি যদি মোৰ পায় সত্তৰ টকা কো কিনে আশী নব্বৈটো তাৰমানে যাবই আপোনাৰ দশ, বিশ টকাটো লাভ আৰামত ল'ব।
অ', হয় নেকি আপুনি মানে হ'লচেল হেৰিত দিব ন'।
হ'লচেল হেৰিত দিম অ', আপোনাক যদি লয় আপুনি বেছি পৰিমাণে তয়া হ'লচেল এৰিয়াত দিম আৰু।
অ', অ', মানে উম, মই মানে নতুনকৈ খুলিম আগৰ এখন আছিলে মান এ মানে মোৰ মানে কিছুমান মানে অকণ ঘৰৰ অসুবিধাৰ কাৰণে উসান বন্ কৰিব লগা হ'ল। তা মোৰো গৰু আছে কিন্তু মানে সৰুখিনি মানে সৰু সৰু হৈ আছে মানে নিছো যেতিয়া মই গোটেইখিনি জাৰ্চি গৰু। সেইকাৰণে মানে আপোনাৰ পৰা ল'ম বুলি ভাবিলোঁ।
অ', আপুনি জনাব আপুনি কেতিয়া দোকান আৰম্ভ কৰে, এনে দোকান ক'ত খুলিম বুলি ভাবিছে?
মোৰ ঘৰৰ আগফালে খুলিম মানে আপোনাৰ আমাৰ এ চ-চক আছে ন, চক এটা আছে তাতে
অ' অ' ঠিকেই ভাবিছে আজিকালি মানুহ এনেি তাৰমানে ঘৰত বনোৱা দৈ, ক্ৰীম, গাখীৰ তাৰমানে ভালতো বিচাৰে ন।
পিছে আপোনাৰ ঘৰৰ পৰা ঘৰত কিবা আছে নে, দোকান চোকান নে নাই?
আহ, ঘৰত দোকান চাপ্লাই দিওঁ, মই পুৰবি গাখীৰক চাপ্লাই দিওঁ।
উম, উম।
তেনেকে সেয়াই।
ঘৰৰ দোকান চোকান নাই মানে আপোনাৰ।
আৰু তেনেকে গাঁৱৰ মানুহক এনেকৈ উঠনা চুঠনা এইবিলাক সেইটো চিষ্টেমত দিওঁ।
অ', মানে কিছুমান হয়
অ', দোকান এখন খোলা দোকান এখনোকান সকাম চকাম চব এইবিলাক এভথিং মই দিওঁ। আৰু, ঠনা মই দোকান এখন খুলিম বুলি ভাবি আছো। কিন্তু মই খুলিবলৈ ভাল মানে ঠাইকণ পোৱা নাই মানে।
অ' মোৰ আপুনি কাষতে খুলিব পাৰে, কিন্তু দেই মোৰ লগত যেতিয়া আপুনি এ মানে ব্যৱসায় হিচাপে মানে এটা ভাল বন্ধুত্ব হিচাপে গঢ়ি উঠিব বিচাৰিছে, তেতিয়াহ'লে মোৰ লগতে
উম, অ' সেইটো পাৰি, যদি আপোনাৰ ঠাইতো আৰু আপোনাৰ জেগাতো আছ
অ' মই মানে আপোনাৰ ডাঙৰকৈ খুলিম বুলি ভাবিছো, সেইকাৰণে মানে আপোনাক কলো।
অ' দে ভালেই হ'ব।
হয়, অ' অ' তেতি-নেতি কৰিলে হল পঞ্চাশ শতাংশ আপোনাৰ পঞ্চা শতংশ মোৰ সেনেকে কৰিলেটো আপোনাৰ ভালেই হ'ব, ব্যৱসায়টো আৰু ডাঙৰ আমি সোনকালতে। না আপোনাৰ এতিয়া, ঘৰৰ বস্তুৱে হ'ল। হয়নে? হয়, হয়!
তো ভালেই হ'ব, দে দুইজনে যদি মিলি-জুলি পাওঁ।
উম, লাভটো ভালেই হ'ব বাৰু। পিছে, আপোনাৰ মানে, এতিয়া, গৰু এতিয়া মানে, ত্ৰিশজনীতো আছে। ত্ৰিজনীতো গাখীৰ দিয়া নাই, কিমানজনী গাখীৰ দিয়া আছে, এতিয়া?
কিমানজনী মানে, তোমাৰ এজনী। উম, তেইশজনী মানে গাখীৰ দি আছে।
তেইশজনী মানে, দিয়ে ন'? আৰু মেচিনৰ, মেচিনৰ সহায়তে খিয়াইছে ক' ন'?
মেচিনৰ সহায়ত নহয়। মেচিনৰ সহায়ত, মেচিনটো বেয়া হৈ আছে, কেইদিনমানানৰ পৰা। এতিয়া ধৰ, এই মানুহ লগাব লগীয়া হৈছে। মেচিনটো মানে, অকণ বেয়া হৈ আছে।
অ'! মানুহ আপোনাৰ চাগৈ, দহ-বিশজন লাগে চাগে?
অ'! দহ-বিশজন লাগ এই, মানুহ আকৌ, হাজিৰা। তাতো, বহুত পইচা হেৰি হয়, বুজিছা!
হয়, হয়! সেইটো হয় বাৰু।
মানে, হাজিৰাাই দিব লাগে, ডেইলি। তাৰমানে, মাহেকৰ চিষ্টেমত তিনি-চাৰি হাজাৰকৈ দিবই লাগে। মানুহকে।
কি ৰোৱা?
উম, উম।
এইবিলাক, বহুত সেৰি বুজিছা! বুঁজিছা? সেইবিলাক বহুত দিগদাৰ! হেল্ল'?
পিছে আপোনাৰ মাহত কিমান মান লাভ থাকে?
মাহত মোৰ অ মাহত মি পঁচিছ হাজাৰমান লাভ থাকে। বুইছা, হেল্ল' পঁচিশজা মান লাভ থাকে মোটামুটি। তুমি কি দোকানখনন কি হলচেল টাইপত খুলিবানে
মাহ মাহত কিমান মান লাভ থাকে আপো হা?
পঁচিশ হাজাৰ মান লাভ থাকে। তুমি হলছে, শুনিছো, শুনিছো। হেল্ল' শুনিছানে নাই? শুনিছানে নাই? শুনিছান নাই? হেল্ল' হেল্ল' হেল্ল' হেল্ল' তুমি হলচেল খুলিবা নে কি খুলিবা বুলি ভাবিছা?
পঁচিছ হাজাৰ মান ন মানে চবত
আহ।
এ কৰ্মচায়ী
অহ অহ। তুমি এখ হলচেল খুলিম বুলি ভাবিছা নে কি খুলিম বুলি ভাবিছা?
হয়।
তুমি হলচেল খুলিম বুলি ভাবিছা নে কি খুলিম বুলি ভাবিছা? হেল্ল' তুমি এখন হলচেল খুলিবানে? শুনিছা?
হেল্ল'
হেল্ল হেল্ল' শুনিছানে নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হলচেল খুলিম বুলি ভাবিছা নে তুমি কি খুলিম বুলি ভাবিছা যদি হোলচেল খোলা মোৰ লগত কন্টেক্ট কৰিব পাৰা তুমি ময়ো সহায় কৰি দিম চব ক্ষেত্ৰতে বুইছা এনে নুশুব এনে তোমাৰ কি কোৱা বৈছা তুমি যদি হলচেল খেলা খোলা পেকেটিঙৰ পেকেটিঙটো লাগিব ক্ৰীমৰ ছটকামান পেকেটিঙ তোমাৰ, পেকেজিং ক্ৰিম ছটকা দৈ পেকেটিং লাগিব ছ টকা দুটকা বাৰ টকা তোমাৰ পেকেজিঙতে গৈ আছে আমাৰ হা তেতিয়া সেইটো শুলি লোৱা তাৰ পিছত যদি তুমি দৈ দৈ দৈটো কৰা দৈটো আমাৰ কলহত বেচিব লাগিব ন যদি পেকেটিং চিষ্টেম কৰা দৈটো হেৰি নুহব ইমানটা যদি তুমি কলহত বেচা দৈটোও কপে তাৰমানে আমাৰ যোনটো গাঁৱলীয়া হেৰিয়াত এইটো বেছিভাগ মানুহৰ তাৰমানে বিশ্বাসটো হেৰিটো বেছিকৈ আহিব আৰু তোমাৰ এইটো বিক্ৰিটো ভাল হব
আৰু গাখীৰটো কোৱালিটিটো ভাল হলেতো মানুহেতো আমাৰ পাই কিনিব তেনেকে মাৰ্কেটিং বহাব অলপ প্ৰথমতে আমি প্ৰথম মাৰ্কেটটো লৈ ল'ব লাগিব বুজিছা। মাৰ্কেট লৈ ল'লে আমিয় আহ হেৰি কৰিব নোৱাৰিম। এই নহ'লে আজিকালি চবৰে ঘৰৰ গৰু গাই কমিছে, তেওঁ সেইটো হিচাপত চবেই এইটো বেপাৰেই কৰিব লৈছে ন। দৈ ঘৰৰ পৰা মানুহে এনে সেইটো কাৰণে মানুহে প্ৰথম আমি বিশ্বাসটো হেৰি কৰিব লাগিব। তাৰপিছতহে এইখন হ'ব হেৰি কৰিব পাৰিম, জেগাটো তোমাৰ যদি ভাল হয় ন। জেগাতটো ভাল হলেতো মাৰ্কেটিং তোৰ ভালেই হ'ব। জেগাতটো খালি ভাল জেগা লাগে চিন্তাৰ জেগা যে য'ত মে তাৰমানে লৈ তাৰপা তেনেকুৱা জেগা লাগিব।
নহ'লে, জেগাতটো ভাল নহ'লে তোমাক এতিয়া কি বুলি কওঁ জেগাটো ভাল নহ'লে মানে। বিকি যাব নোযোৱাতটো নহয়। কিন্তু। কিটো মাছটো মাৰ কম হ'ব। ধৰা প্ৰচন নহ'ব যদি আমি এইটো পৰা যদি এটা পেজ খোলোঁ। ক'ৰবাৰ তাৰমানে ছ'চিয়েল মিডিয়া পেজে এটা খোলোঁ। সেই পেজটোতো যদি আমি ভিডিঅ' চিডিঅ' এইবিলাক বনাই পেলাই আপলোড কৰিব পাৰোঁ। আমাৰ গাখীৰৰ তাৰমানে হেৰি কৰি সেইটোপৰা বহুত মানুহ হেৰি হয়। আৰু সেইটোৰ পৰাও টকা ইনকাম কৰিব পৰা যায়। আমি যদি তাৰমানে সেই পেজটোৰ পৰা বহুত ভিউজ, লাইক, ফলৌৱাৰছ এইবিলাকো বাঢ়ে। সেইবিলাকৰ পৰাও পইচা পোৱা যাব আৰু আমাৰ পেজটোও আগবাঢ়িব আমি ধৰ ধ প্ৰচাৰো আমাৰ গাখীৰৰ হেৰিটো বুজিছা এইবিলাক কৰিলে মানে হেৰি হয় আৰু আৰু তাৰমানে এইটো ওপৰত তাৰ মানে যোনদিনাখোন আমি খুলিম সেইদিনাখন অলপ মানে। টাইপৰ কৰি চ'ব কে মানে মাতি কৰি মানে অকণ প্ৰচলন কৰাটো বেছি ভাল হ'ব। বুইছা নহ'লে এনেই নহ'ব কথাটো সেইটোৱে।
সেইটো কাৰণে কৈছো, তুমি জানবা তুমি কেতিয়া খোলা দুইটাই পাতনাশ্বিপত। কলো মোৰ গাখীৰ মোৰ গাখীৰ মোৰ গৰু আছে। তুমি খালি চোৱা জেগাটো। আৰু গাখীৰ খিৰুৱা হাজিৰাটো আৰু খোৱা বোৱা ঘাঁহ খেৰোৱা পইচাটো ফিফটি ফিফটি শুব দেই। তে দেহা মোৰ।
নহ'লে যদি মই কওঁ, হেৰিয়ে কওঁ, কোনব জীৱনত জেগাতটো লাগিলে ৰুম তোমাৰ নিজৰ নহ'লেও ভাড়া। হোলও ভাড়া পইছা মই দি দিম আধা আধা। এতিয়া সমান সমান ভাগ কৰিম। সিফালে কি কয় জানা। মোৰ লোকচান হৈ যায়।
আৰু গাখীৰ কম পৰিমণে বেছি কেতিয়াও লাভ নাই, সৰহকৈ বেছি বা লাভ তোমাৰ মাহেকত ত্ৰিশ চল্লিশ চল্লিছ হাজাৰটকা লাভ হয় চলি হাজাৰ লাভত যদি। তুমি তুমিয়ে পোন্ধৰ বিশ হাজাৰ পোৱা। মোৰ দুই হোজাৰ ঠিকে আছে আৰু। পাবা পইচা। সেইটোৱে সেইটোকে মাথা মাৰা তুমি বুজিছা। আহ। আৰু দোকানখন তুমি ডাঙৰকো খুলিবা নে সৰুকো খুলিবা বুলি ভাবিছা সেইটোও গ'ম পোৱা নাই। দোকানখন যিমান ডাঙৰ হয়, সিমান ভাল পাওঁ তাকে টো প্ৰচাৰটো বেছি ইম্পৰ্টেণ্ট বুজিছা। প্ৰচাৰ টো আমি যিমান কৰিব পাৰিম যিমান পইচাও আহিব।
মানুহকা ঘৰে ঘৰে যদি আমি এদিন গৈ গৈ এনেকে দেখুৱাব পাৰো চেম্পুলটো এইটো এনেকাে এইটো খাই চাব পাৰে, এনেকা তেনেকা।